অ', কোৱা
অ', কি খবৰ?
এই খবৰ ভালেই আৰু, তোমাৰ?
মোৰ এই ভালে বাৰু খালি আজি হেৰি হ'ল আকৌ তোমাৰ কদুয়ে এনেকে পিন্ধিলে বিষ গোটেই গাটো।
অ, এতিয়া ভাল হৈছে নাই?
এতিয়া অথনীতকে জামিৰিছে মানে মই লগৰ লগত হস্পিতললৈ গলো তাতে তোমাৰ বেজী দুটা দিলে।
অ বিষৰ বেজি চাগে।
অ' বিষৰ বেজি এটা দিছে আৰু কিবা তেওঁলোকেহে জানিব আৰু কিহৰ বেজি দিছে।
হয় হয়।
বিষৰ বেজি এটা দিছো বুলি কৈছে বাৰু।
অ'এতিয়া ভাল পাইছা?
এতিয়া তোমাৰ অলপ জামুৰিছে অ'।
অ ভালে হৈ যাব কাইলৈলে এদিন থাকে আৰু বিহটো।
এই বিৰাট বিষ দেখোন।
অ মই কামুৰি পোৱা নাই বাৰু হয়টো গম পাইছো আৰু বিহটো আছে বুলি।
অ' বিষ থাকে বিষ থাকে তাৰপিছতে হেৰি ঘটনা এটা শুনিছা নাই?
কি ঘটনা?
তোমাৰ আজি আমাৰ ওচৰ এই চাৰিআলিটোতে মানে ল'ৰা দুজনে বহুত স্পীডত আহিছিলে।
হয়।
বাইকেদি আহি পেলাই এনেকে গছ এজোপাত মাৰি দিলেহি নহয়।
অ' এইবোৰ আজিকালি হৈয়ে থাকে এনেকুৱা ঘটনাখন
হেই নকবা আৰু তোমাৰ ইমান জোৰত চলাইছে নহয় মানে আমিবোৰ মানে তাতে আছিলোঁ।
হয়।
চকু সন্মুখতে তোমাৰ ঘটনাটো দেখিছো একদম। তিব্ৰ বেগত আহিছে মানে তোমাৰ আৰু একদম শব্দ কৰি আহিছে বাইকখনে ডাঙৰ ডাঙৰকে।
হয় এইটো মানে আজিকালি এই ডেকা ল'ৰা ন।
ডেকা ল'ৰা।
সেই এইটো মানে উদন্ত যুৱক বুলি যে কয়।
অ নকবা আৰু আজিকালি এইবোৰ বেছি ডাঙৰ ডাঙৰ লৰা নহয় নহয় জানা নাই।
তাকে অ' আৰু এনেকুৱা হয় মানে এতিয়া মাক বাপেকে অলপ চকু দিব লাগে ল'ৰা ছোৱালীক।
চকু দিব লাগে তো এতিয়া সৰুতে বাইক এখন সিহঁতক দি দিয়ে।
কিছুমানৰ ধৰি লও ওঠৰ বছৰ হোৱাই নাই লাইচেন্ঞ্চ নথকাকে বাইকৰ চাবিটো দি দিছে বাইকখন লৈ ক'ৰবাত ওলাই যায়।
অ' সেইটোৱে এতিয়া আজি আজি যোনটো ঘটনা সেহতবোৰ সেই ওঠৰ বছৰ মান চাগে হৈছেহে চাগে যেনতেন।
হয় এইটো তেনেকুৱা আৰু বৰ স্পীড চলাই নহয় সিহঁতে।
বহুত স্পীড চলায়। মানে কি হয় মানে কি হয় তোমাৰ সেই সৰুতে যেতিয়া এই এতিয়া ডেকা কালতে পাই যায় ন বাইক চাইক বোৰ আৰু সিহঁতে মানে নিজৰ সিদ্ধান্তটো শুদ্ধকে ল'ব পৰা হোৱাই নাই।
সিহঁতে মানে ফূৰ্তি লাগে আৰু অলপ স্পীড চলাই ভাল পায়।
অ' সেইবোৰে সেইবোৰ আজি এতিয়া যিটো ঘটনা ঘটিছে তোমাৰ এ ল'ৰাকেইটা মানে তোমাৰ এটা ভাগৰ হয়তো হাত আৰু এটা ভৰি ভাগিব পাৰে।
হয়।
তাৰপিছত বাৰুকে এটাই হেলমেট পিন্ধি আহিছিলে পিছত বহাটোৱে তোমাৰ হাতৰ এটা ভৰিতে দুখ পালে মূৰত দুখ নাই পোৱা।
অ' এতিয়া হেলমেটটো আছিল বুলিহে।
অ' আগত বহাতো তোমাৰ হেলমেটটো আছিল বুলিহে।
সেইটো এতিয়া হেলমেট নোহোৱাকেও একদম উলাই যাব নেলাগে।
ওলাই যাব নালাগে আ তুমি চাগে নিউজত পাবাই তোমাৰ এনেকে বাইকখনৰ অৱস্থা নাই।
হয়।
আৰু দামী বাইক কম দামী বাইক নহয় নহয়।
বাকী এনেই কোনো কাৰো মানে একো মৃত্যু হোৱা নাই নহয়।
কাৰো মৃত্যু হোৱা নাই বাৰুকে,
হয় সেইটো ৰক্ষা হ'ল আৰু
অ ৰক্ষা হ'ল মানে কি ওচৰতে আমিবোৰ আছিলো ধেৰ মানুহ আছিলে যে এ, লগৰ লগত এম্বুলেঞ্চলৈ ফোন কৰিলে আৰু এম্বুলেঞ্চখনো সোনকালে পালেহি। তাৰপৰা কি হল জানো বা এতিয়া কলৈ নিছো সিহঁতক নাজানো আৰু
অ ঠিকে আছো বাৰু এতিয়া মানে আজিকালি আৰু এটা কথা ৰাতি তোমাৰ ওলাই যাবলৈ ভয়ে লাগে।
ভয় লাগে অ,
এই মানে বিশেষকে ধৰা যুৱক সকলে মানে, এই অলপ, এই যিবোৰ নিচা শক্ত মানে নিচ ৰাগিয়াল দ্ৰব্য সেৱন কৰে যে।
হয় অ,
তাৰ পৰা তোমাৰ পুৰা নিচাত থাকে তেওঁলোকে ধৰি লোৱা এক্সিডেণ্টটো সেইবোৰ কাৰণে হয়।
অ সেইবোৰ কাৰণতে হয় তোমাৰ যি তি খাই নাখাবলগীয়া বস্তু খাই আকৌ তোমাৰ। মানে তোমাৰ সেহঁত বোৰ কি ৰাতিপুৱাতে ওলাই যায় ৰাতি ঘৰ সোমাই‌ এনেকুৱা। লৰাও আছে এতিয়া আমাৰ চকু সন্মুখতে দেখি থাকো তেনেকুৱা।
হয় হয়।
উম সেইবোৰে মানে তোমাৰ আকৌ তাত কি সেহেত, মৰিব মৰিবই লগতে তোমাৰ এই ৰাস্ত দি ভালকে গৈ থকা কাষেদি গৈ থকা মানুহটোকো মাৰি থৈ যাব।
অ হয় হয় এইটোও একদম, সেইকাৰণে, এতিয়া মানে তুমি চাইড হয় যদি ৰাস্তাৰ কাষেদি খোজকাঢ়ি গৈ থাকা।
হুম,
তুমি মানে জীৱনৰ মানে তুমি ৰিস্ক ল'ব নোৱাৰা যে তুমি বাচিবা।
অ সেইটোৱেই।
তুমি ভালে গৈ থাকিলেও তোমাক কোনোবাই আহি খুন্দিয়াই দিবহি।
অ এতিয়া সেই তেনেকুৱাই মানে সেহেত, প্ৰায় জোৰত চলাই চলাই আৰু মানে সেয়া সম্পূৰ্ণ জ্ঞানত নাথাকে চলাওঁতে।
হয় হয় আৰু মানে আজিকালি। আজিকালি ল'ৰা ছোৱালীবোৰ মানে এনেকুৱা হৈছে এইটো সংগৰ দোষত পৰিছে। এতিয়া লগৰটো লগৰটো যদি এনেকুৱা কিবা বেয়া বস্তু খায়। বা কিবা বেয়া কাম কৰে সিও মানে ইটো আ মানে। টানি আনিব বিচাৰিম লগত হয় হয়।
অ হয় হয় এতিয়া আমি দেখিছোঁ ন এতিয়া আমাৰ ওচৰে বেছি ডাঙৰ ল'ৰা নহয় তাৰবাও ওঁঠৰ বছৰ হৈ গ'ল।
হয়।
তাক মানে তোমাৰ বাইক এখন লাগে মাকে বাপেকে হাজিৰা কৰি কৰি তোমাৰ ঘৰখন চলাই আছে। কিন্তু সি মানে নুবুজে তাক মানে বাইক এখন লাগেই।
অ সেয়াহে এতিয়া কি ক'বা আৰু মানে মাক বাপেকৰ কথা বুজা নাই।
বুজা নাই তাৰপিছত দিলে, ত মাকে বাপেকে উপায় নাপায় লাষ্টতে আজিকালি যে এনেকে কিস্তি কিস্তিকে পইচা দিব যে পাৰি।
অ হয় ই এম আই চিষ্টেমত অ।
অ ই এম আই চিষ্টেম বুলি কয় অ সেই চিষ্টেমটোত মানে বাইক এখন লৈ দিছে।
হয়।
অ তেতিয়াহে তাৰমানে শান্তি।
এ এতিয়া লাহে লাহে চলালেটো ঠিকে আছে এতিয়া বাকী। এনেকে স্পীড চলালে কথাটো বেয়া হয় আও।
তাকে-তাকে এতিয়া মানে কি আমি এতিয়া গাঁওতে সিবাৰো লাহে -লাহে চলাই ওলাই যাওঁতে মেলোতে। কিন্তু ৰাস্তাত এতিয়া কেনেকে চলাই সেইটোতো আমি নেদেখো।
এতিয়া নেচনেল হাইৱেদত কিমান মানে যান জট হয় আৰু এতিয়া তোৰ এ হেলমেট নোহোৱাকে একদম যাবলে তাক মানাই কৰিবা।
অ, তাকে -তাকে আমি এতিয়া তাক কি আমি কেইটাই ক'বহে পাৰোঁ আৰু তাক যেতিয়া মাক, বাপাকে বুজাই পেলাই ভাল কৰিব নোৱাৰিলে আমিবোৰেনো কি কৰিব পাৰিম।
উম, সেইটো হয় বাৰু।
উম, বাকী এনেই তাক হেলমেট- চেলমেট পিন্ধিবলৈ কওঁ আকৌ তোমাৰ আমিয়ে কৈ দিছোঁ বাইকত তোমাৰ এই চেফটি গাৰ্ড অলপমান লগাই দিবলে তাক পৰামৰ্শ দিছোঁ।
হয়-হয়।
সিও যেনিবা লগাই লৈছে আওঁ
হম, ঠিকে আছে এইবোৰ লাগেই আৰু বাইক এখন বাইক এখন বাইক এখন বাৰু লাগেই আজিকালি।
অ, বাইক এখন লাগে কিন্তু তোমাৰ এতিয়া মা ঘৰৰ অৱস্থাটো চাব লাগিব নহয়।
এইটো হয় বাৰু।
উম, সি মানে তোমাৰ এতিয়া সি এতিয়া কলেজলে পঢ়িবলৈ লৈছে হে তাক এতিয়া বাইক এখন নহ'লেও হয়।
হয় এইটো কি-কি ক'বা আৰু মানে চখ আৰু এইটো বয়সত।
উম, মানে তাৰ ভাগৰ লগৰ ল'ৰা কেইটামানে মানে বাইক গোটেই কেইটাই আছে মানে।
হয় অ, সেইকাৰণে তাকো মানে লগা হ'ল অ, বুজিছোঁ -বুজিছোঁ।
তেনেকুৱাই আকৌ কথাবোৰ আৰু তোমাৰ ঘৰখনৰ লৰা এটা গতিকে মাক- বাপেকেও কিমানো না কৰি থাকিব।
অ, এতিয়া মানে মৰমৰ আলাসৰ লাৰু আৰু।
আলাসৰ লাৰু আৰু তাক দি দিলে সৌ কাৰণে। এ বাকী একো -একো নোহোৱাটোৱে লাগে আৰু ন'। ঠিকে আছে দিলে চলাইছে।
সেইটোৱে আৰু লাগে আৰু বাইকখন ঠিকে আছে বাৰু।
উম -উম সেয়াই।
আৰু আজিকালি মানে এইটো এই ৰাগিয়াল দ্ৰব্য খোৱাটো মানে মানুহৰ মানে বহুত বাঢ়ি গৈছে।
অহ, এ বাঢ়ি গৈছে আৰু বিশেষকে আমাৰ এই নৱপ্ৰজন্মটো মানে।
হয় এই নৱপ্ৰজন্মটো এতিয়া মানে এই সংগ দুখ আৰু মেইন কথা।
সংগটো আৰু এতিয়া তোমাৰ সৰুতেই তোমাৰ গুটখা পেকেট খাই থকা দেখিবাই কিমান সৌ - সৌ লোৱা
হয় -হয় এইবোৰ মানে নচ অহ।
এতিয়া আমি ডাঙৰৰ আগত কিবা এটা কৰিবলৈ বা কথা এটা কওঁতে ভাবি চিন্তি কওঁ হয় নহয়?
হয়-হয়।
কিন্তু এতিয়া মানে আজিকালি ল'ৰাবোৰ সেইবোৰ নাই তোমাৰ এতিয়া এ মান সন্মানৰ কথা বুজি নাপায় কেনেকে ক'ত থাকিব লাগে কোনটো স্থানত কেনেকে থাকিলে ভাল সেই কথাবোৰ মানে সেহেঁতে গম নাপায় মানে।
সিহঁতে মানে আচলতে ব্যৱহাৰো কৰিব নাজানে।
ব্যৱহাৰটো কৰিব নাজানে আকৌ তোমাৰ এটা শিক্ষকসকল আমি এতিয়া আহ কোনোবা বিয়া এখনতে ছাৰ -বাইদেউহতক দেখোতে আগতে কি উঠি দিওঁ
হয়- হয় আজিকালি সেইটো নাই আৰু অ,
এ আজিকালি সেইটো নাই আজিকালি তোমাৰ মাষ্টৰৰ আগতে তোমাৰ গোট খা খাই থাকিব তামোল খাই থাকিব অ, একেলগতে বহিব। আগৰ নিচিনাকে মানে শিক্ষকসকলৰ প্ৰতি শ্ৰদ্ধা ভক্তি ভাৱটো নাইকিয়া হ'ল ল'ৰা- ছোৱালীবোৰ।
হয়-হয় আৰু আমাৰ ইয়াত মানে এনেকুৱা এটা হেৰি আছিলে মাজতে এই মানে মানুহ এজনে ধৰি লোৱা সদায় মদ খাইি ধৰি লোৱা ঘৈণীকজনীক। অ ' অত্যাচাৰ কৰাদি কৰে অলপ।
অ' অ'
ঘৰত কাজিয়া হয়, তেতিয়া সেইটোৰ পৰা আকৌ বাপেকৰ পৰা আকৌ পুতেকৰও মানে সেই মদ। খাবলৈ শিকিছে এতিয়া।
হয় -হয় আৰু সেইজন বাপেকেনো কেনেকে নিজৰ পুতেকটোক নাখাবি বুলি ক'ব হয় নহয়।
উম সেইটোৱে। আৰু মানে ল'ৰা ছোৱালীয়ে ধৰি লোৱা এই ঘৰৰ পৰিৱেশটোো পৰাহে প্ৰথম শিকে কথাখিনি।
হয় অ' প্ৰথম কথা সেই ঘৰৰ পৰিৱেশটো কেনেকুৱা সেইটোৰ ওপৰত বহুত নিৰ্ভৰ কৰি থাকে।
হয়- হয় সেই পৰিৱেশে সি এনেকুৱা পাইছে এতিয়া সিও শিকিছে মদ খাবলৈ।
অ' সেইটোৱে আৰু তোমাৰ ভয় নকৰে নহয় বাপেকলৈকে এতিয়া সি ভয় নকৰিব।
নকৰে টো এতিয়া এতিয়া তেনেকুৱাই আৰু মানে।
উম উম।
ধংস হৈ গৈছে ল ছোৱালী।
এ তাকে কি কৰিবা আৰু আকৌ সিহঁতক আকৌ বুজাবলৈ গ'লে আমাকহে বেয়া পায়। উম আকৌ তোমাৰ এই সিহঁতে চব জানেই অ'
হি।
এ, নাই -নাই শিকিবগে এদিন গৈ। তেতিয়া ডাঙৰ হব যেতিয়া বুজি পোৱা হব দায়িত্ব। গুণটো আহি যাব তেতিয়া সিহঁতে বুজি। পাব আচলতে কি কি কৰিব লাগে, কি কৰিব নালাগে। অ' নিজে আত্ম উপলব্ধি কৰিব লাগিব।
আৰু এতিয়া এইবোৰ এই ৰাগিয়াল দ্ৰব্য যেতিয়া সেৱন যে কৰে মানে।
অ'
কিবা ধুম ধূমপান কৰা কিবা কি এইবোৰতো এইবোৰ ফলতো কেঞ্চাৰ বা এনেকুৱা বেমাৰ হয় ন'
অ' বহুত ডাঙৰ ডাঙৰ বেমাৰৰ সৃষ্টি হয়
হয় এইবোৰ শুনিছোঁ এতিয়া এইবোৰ মানুহে অলপ ভয় কৰিব লাগে আৰু।
অ' এইবোৰলে মানে কিটা আছো অ' ধুম্ৰপান কৰোতে যোনটো পেকেট দিয়ে ধুম্ৰপানত তাতে তোমাক তাত লিখি থোৱা থাকে স্পষ্টকে যে এইবোৰ আৰু কেঞ্চাৰৰ কাৰণ এই ধুম্ৰপান।
অ' স্বাস্থ্যৰ কাৰে হানিকাৰক
স্বাস্থ্যৰ কাৰণে হানিকাৰক কিন্তু সেইখিনিত লিখা পাছতোতো মানুহেটো খায়েই খুৱাই।
হয় এতিয়া এয়া দুখীয়া ঘৰত ধৰি লোৱা ল'ৰাজনৰ যেনিবা। কেঞ্চাৰ হৈছে এতিয়া চিকিৎসা কৰিব কাৰণে বহুত টকাৰ প্ৰয়োজন হয় নহয়।
অ' টকা এতিয়া তাৰ শুব কাৰণে কি দশ টকাৰ সি ধূম্ৰপানটো কৰিলে দশ টকা বিশ টকা খৰচ কৰি পেলাই কিন্তু তাৰ ভাল হ'ব কাৰণে লাখ লাখ টকাৰ প্ৰয়োজন হ'ব।
হয় সেইটো এতিয়া ঘপককেতো ঘৰৰ মানুহে দিবও নাই পইচাটো।
ঘৰৰ মানুহে দিবও নোৱাৰে আৰু। তাৰ নিজৰ স্বাস্থ্যটো নিজৰ শৰীৰটো বেয়া হব হবই। লগতে ঘৰৰ আৰ্থিক অৱস্থা। আকৌ তাৰ লগত লাগি থকা মানুহখিনিও যথেষ্ট কষ্ট হব।
হয়- হয় সেইটো কথাকে এতিয়া মানুহে বুজিব লাগে আৰু।
কথাবোৰ মানে বুজিব লাগে আৰু এই বিদ্যয়ালয় বোৰতো এইবোৰ বিষয়ে মোৰ মতেটো শিক্ষক শিক্ষয়িতীয়ে কৈয়ে থাকে।
কৈয়ে থাকে এইটো এইবোৰ ওপৰত সজাগতা মানে সৃষ্টি কৰে।
কৰে কিন্তু ল'ৰা ছোৱালীয়ে নুশুনিলেনো কৰিব কি?
আৰু মই এনে ডাটা এটাত পাইছো যে আমাৰ নৰ্থ ইষ্টত বিশেষকে। এই মাউথ কেঞ্চাৰ এইটো বাৰ ডিঙিত মানে কেঞ্চাৰ এইটো বেছি হয়।
অ' বেছি হয় অ'
শিকোৱা ডাটা এটাত পাইছিলোঁ।
হয় হয় অ, মানে তোমাৰ এ হবও ন তুমিতো এতিয়া দেখিছাই ন কিমান সৰু সৰু লোৱাই কিমান সৰু পাই গুটখা খাবলৈ আৰম্ভ কৰিছে তাৰ পিছত তোমাৰ ৰাগিয়াল বস্তু সেৱন কৰিছে।
উম হয় হয়।
উম সেইকাৰণে আকৌ আৰু তোমাৰ নৰ্থ ইষ্টৰ বাহিৰৰ দেশবোৰত মানে কি অলপমান এইটোৰ প্ৰতি সজাগতা আছে আৰু আইন কানুনৰ ব্যৱস্থা আছে কিন্তু আমাৰ ইয়াত আইন কানুনৰ ব্যৱস্থা কাগজে পত্ৰই আছে কিন্তু হাতে কামে নাই।
এতিয়া আমাৰ ইয়াত ধৰিলোৱা তোমাৰ বিশেষকে এই ট্ৰেফিক ৰুলেই ফ'ল' নকৰে।
অ', সেই সাধাৰণ ট্ৰেফিক ৰুল কেইটাকে ফল' নকৰে।
এ বাকী এইবোৰ এনেকুৱা ধৰণৰ একো সচেতন নায়েই মানে।
সচেতনতা নাই হয় অ,। এতিয়া তোমাৰ বাইক চলোৱা খিনিক হেলমেট পিন্ধিবলৈও যে কিমান ক'বলগীয়া হয় তাৰ পিছতহে পিন্ধে।
হেলমেট পিন্ধে তাকো আজিকালি মানে এতিয়া কঠোৰ আইন আনিছে বাৰু চৰকাৰে।
চৰকাৰে সেইটো ব্যৱস্থা কৰিছে বাৰু।
কিন্তু গাঁৱত বিশেষকে এই হেণ্ডমেট নোহোৱাকে চলায় মানুহে।
অ', সেই গাঁৱৰ ভিতৰত এ আৰু এটা কথা গৰমটোও বেছি পৰিছে যে। মানে মানুহে বৰকে মনো নকৰে বাউ হেলমেট পিন্ধিবলে।
সেইটো হয় বাৰু আৰু হেলমেটটো থাকিলে চাবাচোন এই তোমাৰ ধূলি বালিৰ পৰাও অকণমান মানে পৰিত্ৰাণ পায়।
অ, ৰক্ষা পৰি থাকে।
উম এতিয়া অকল যে হেলমেটটো ছেফ নিজৰ